হয় আশা কৰোঁ আপুনি নিশ্চয় ভালে আছে। হয় হয় হয়।
টুক ও অহ আপোনাৰ কওকচোন।
হয় মও হয় মইয়ো ভালে আছোঁ।
টি আজি এটা আমি বিশেষ ইম্পৰ্টেণ্ট টোপিকৰ ওপৰত আমি আলোচনা কৰিম। আচলতে সেই টোপিকটো আজিৰ আহ বাৰ্তালাভৰ টপিকটো হৈছে যে পৰিৱেশ সংৰক্ষণ। হয় হয়, মই গম পাইছোঁ আপুনি কি কব বিচাৰিছে। হৈ আচলতে পৰিৱেশ সংৰক্ষণৰ
ভূমিকাটো আচলতে আমাৰ
দৈনন্দিন জীৱনৰ বহুত প্ৰয়োজন ইচ্ অ অ। হয় আজিকালি এহ এই বস্তুটো বহুত ইম্পৰ্টেন্ট হৈ পৰিছে হয় হয়।
হা আ আ পৰিৱেশ হৈ আমাৰ চাৰিওফালে থকা জীৱিত আৰু নিৰ্জীৱীয় সকলো বস্তুৰ সমষ্টি। বায়ু পানী, মাটি, গছ-গছনি, পশু-পক্ষী। পাহাৰ-পৰ্বত, নদ-নদী আদি সকলোৱে মিলি পৰিৱেশ গঠন কৰে।
হয় হয়। নিশ্চয় যা আমাৰ জীৱন পৰিৱেশৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ, হয় নিশ্চয়। হয়, আচলতে পৰিৱেশ অবিহনে জীৱন কল্পনাও কৰিব নালাগে। হয়, পৰিৱেশ নাথাকিলে আমি কোনো জীৱই জী জীয়াই থাকিব নোৱাৰো হয় হয়।
নিশ্চয় বিশুদ্ধ বায়ু। খোৱ পানী, খাদ্য, বাসস্থান আদি সকলো আমি পৰিৱেশৰ পৰাই লাভ কৰোঁ। হয়, সেয়েহে পৰিৱেশক সুৰক্ষিত আৰু সুস্থ কৰি ৰখাটো আমাৰ সকলোৰে নৈতিক দায়ি ত, আচলতে আমি যিমান পাৰো সিমা সিমান আমি গছ-গছনি ‌সংৰক্ষণ কৰিবলৈ অ অ, যতন কৰিব লাগে। আচলতে বৰ্তমান সময়ত পৰিৱেশ সংৰক্ষণৰ সংৰক্ষণটো আচলতে বিশ্বৰ অন্যতম গুৰুত্ব গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে জনসংখ্যাৰ ভিত‌ বৃদ্ধি, উদদ্যোগীকৰণ, নগৰায়ন বন ধ্বংস প্লাষ্টিক। প্ৰদূষণ আৰু অন্যান্য মানৱ সৃষ্ট কাৰ্যকলাপৰ ফলত পৰিৱেশৰ যি ভাৰসাম্য সেই ভাৰসাম্য আজি মানে আচলতে নষ্ট হৈ আহি।
নষ্ট হৈ পৰিছে মই বুজিব পাৰিছো আপুনি কি কব বিচাৰিছে হয় হয়।
হ আ আ আ আ।
ইয়াৰ ফলত আচলতে বিশ্বৰ যি উচ্চায়ন যাৰি মানে। গোলকীয় উচ্চতা বৃদ্ধি বুলি কওঁ, আৰু জলবায়ুৰ পৰিৱৰ্তন বানপানী, খৰাং ভূমিস্খলন আদি বিভিন্ন সমস্যা তে, সমস্যা দেখা দিছে। হয়-হয়। হয় নিশ্চয় এই -এই সমস্যা সমূহৰ পৰা মুক্তি পাবলৈ আমি, পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনতা, দিনক দিনে বৃদ্ধি পায়। প্ৰয়োজন, প্ৰয়োজন মই বুজিব পাৰিছো, ইয়াৰ ফলত সমুদ্ৰপৃষ্ঠৰ পানীও। বাঢ়ি আহিছে, হয়- হয়।
হয়, আচলতে পৰিৱেশে হৈছে মানৱ জীৱনৰ মূল আধাৰ। পৰিৱেশে আমাক, আহ', জীৱন ধাৰণৰ।
আহ', বাবে প্ৰয়োজনীয় সকলো সম্পদ, প্ৰদান কৰে। হয় পৰিৱেশে আমাক জীয়াই থাকিবৰ বাবে সকলো ধৰণৰ সম্পদ প্ৰদান কৰে পৰিৱেশ নাথাকিলে আমি কোনো, প্ৰকাৰে জীয়াই থাকিব নোৱাৰো। নিশ্চয়-নিশ্চয়। আহ', গছ-গছনিয়ে, অক্সিজেন উৎপাদন কৰি বায়ুমণ্ডল হয়, হয়- হয়, নদী, হ্ৰদ আৰু জলাশয়সমূহে
পানীৰ যোগান ধৰে।
হয়- হয়, অ', মাটি -মাটিয়ে, আচলতে কৃষি কাৰ্যৰ বাবে আহ', উপযোগী ভূমি প্ৰদান কৰে, আহ', বনাঞ্চলে বিভিন্ন প্ৰাণী আৰু উদ্ভিদৰ বাসস্থান হিচাপে কাম কৰে। হয়-হয়, আ-আজিকালি প্ৰদূষণৰ ফলত, যথে ষ্ট পৰিমাণৰ মাটিও ধ্বংস হৈছে, যাৰ ফলত আমাৰ, আহ', প খেতি-বাতি কৰিবলৈ যথেষ্ট
হয়-হয়, আচলতে আমা ৰ উদ্ভিদ-উদ্ভিদ বিলাকৰ আচলতে মাটি বিলাকৰ আচলতে গুণাগুণটো কমি গৈছে। হয়-হয়। পৰিৱেশে কেৱল মানুহে-মানুহকে নহয়, সমগ্ৰ জীৱত আহ', সমগ্ৰ আচলতে জীৱ জগত তক সুৰক্ষা প্ৰদান কৰে, সুস্থ পৰিৱেশ অবিহনে আহ', - স্বাস্থ্যৱান হয়, হয়-হয় স্বাস্থ্য সমাজ গঢ়ি তোলাৰ আচলতে সম্ভৱ নহয়।
পৰিৱেশে আহ', প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাৰ লগতে অৰ্থনৈতিক উন্নয়নতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। হয় হয়। কৃষি, মীনপালন, বনচ, সম্পদ পৰ্যটন আনি আ মানে আদি বহু ক্ষেত্ৰত পৰিৱিশৰ ওপৰত নিৰ্ভৰ কৰে। হয়- হয় আজি-কালি চৰকাৰেও এই ক্ষেত্ৰত বহুতো গুৰুত্ব অ', দিয়া দেখা গৈছে। গৈছে নিশ্চয়- নিশ্চয় আচলতে পৰিৱেশ প্ৰদূষণৰ কাৰণ সমূহৰ বিষয়ে আমি আলোচনা কৰিবলৈ বিচাৰছো! হয় -হয়। আচলতে প্ৰধানটো পৰিবেশ প্ৰদূষণৰ কাৰণসমূহ কি কি বুলি, মই ভাবিছো যে এহ গো -গোলকীয় উষ্ণতা বৃদ্ধি আৰু পৰিৱেশ প্ৰদূষণৰ মূল কাৰণ হৈছে গছ- গছনি ধ্বংস কৰা, আমাৰ যথেষ্ট বনাঞ্চল ধ্বংস হৈ পৰিছে। যাৰ ফলত আমাৰ গোলকীয় উ ষ্ণতা বৃদ্ধি পাইছে আৰু প্ৰদূষণ বাঢ়িছে, আমি যথেষ্ট পৰিমাণৰ গছ ৰোপন কৰিব লাগে। তাৰ ক্ষেত্ৰত চৰকাৰেও, বহুতো গুৰুত্ব প্ৰদান কৰা এ দেখা গৈছে। আচলতে আ মই আকৌ অকণমান থূল মূলকে ক'ব বিচাৰিছোঁ।
আচলতে পৰিৱেশ প্ৰদূষণৰ বহু কাৰণ আছে, ইয়াৰ ভিতৰতে কিছুমান প্ৰধান কাৰণ হৈছে বন ধ্বংস, আচলতে বন ধ্বংস হৈছে কি? মই তাৰ বিষয়ে অকণমান থূল মূলকৈ ক'বলৈ বিচাৰছো। আচলতে বন ধ্বংস হৈছে, গছ গছনি কাটি পেলোৱাৰ ফলত বনাঞ্চল কমি গৈছে, বন ধ্বংসৰ ফলত মাটিৰ ক্ষয় বানপানী, ভূমিস্খলন আৰু বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়।
হয় হয়, মই বুজিব পাৰিছো। আমাৰ উদ্যোগীকৰণ, হয়, আচলতে উদ্যোগকৰণ আচলতে হৈছে কাৰ কাৰখানা আৰু উদ্যোগিক সমূহৰ পৰা নিৰ্গত হোৱা আহ', ৰাসায়নিক পদাৰ্থ। আৱৰ্জনাই বায়ু, পানী আৰু মাটিত আহ', প্ৰধানকৈ প্ৰদূশিত কৰে, হয় হয়। তাৰ পাছতে আহি যায় আমাৰ যিসকল আজিকালি এইটো এতিয়াতো এইটো যান্ত্ৰিক যুগ, যান্ত্ৰিক যুগত বি বিভিন্ন ধৰণৰ যান বাহন যান বাহন চলা দেখা যায়। আৰু সেই যান বাহনৰ পৰা কি হয় বিভিন্ন ধোৱা আচলতে এইবিলাক নিজৰে হয়, সেই ধোৱাৰ ফলত কি হয় হয়, আমাৰ বায়ুৰ যি পৰিৱেশ, আচলতে সেই পৰিৱেশটো বিনষ্ট হোৱা দেখা যায়, অ', তাৰ পাছতে আমি আহি গ'ল আমাৰ প্লাষ্টিক। আচলতে প্লাষ্টিক সহজে নষ্ট নহয়, ইয়াৰ অধিক ব্যৱহাৰে মাটি আৰু জ্বলাশয় প্ৰদূশিত কৰে, হয় হয়, মই বুজিব পাৰিছো আপুনি কি ক'ব বিচাৰিছে, যাৰ ফলত আমাৰ যথেষ্ট মীন পালন আদিৰ ক্ষেত্ৰতো যথেষ্ট প্ৰভাৱ পৰিছে, হয় হয়, যথেষ্ট পৰিছে। বহু জীৱ জন্তু প্লাষ্টিকৰ বাবে ক্ষতিগ্ৰস্ত হয়, হয় হয়, আমাৰ আচলতে আমাৰ কি কয় অ', আমাৰ এই পানী জল জলতো আমাৰ অ', জীৱ জলত যিখিনি যিখিনি জীৱই বাস কৰে। অ', প্লাষ্টিকৰ ফলত সেইখিনি যিবোৰো ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে, হয় হয়। যাৰ ফলত আমাৰ সাগৰতো যথেষ্ট জীৱ জৰ ক্ষতি সাধন হৈছে। হয়, আমি দেখা পাইছো, নিশ্চয় নিশ্চিয়। আৰু ইয়াৰ ভিতৰত আৰু এটা কাৰণ জনসংখ্যা বৃদ্ধি, হয় হয়, আচলতে জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ওৰত আচলতে চাপ, যিটো চাপ সেই চাপটো বৃদ্ধী হয়, হয়, অধিক পৰিমাণে আমাৰ প্ৰাকৃতিক সম্পদ আহৰণ কৰা হৈছে, যাৰ ফলত আমাৰ পৰিৱেশটো অতিশয় বিনষ্ট হৈ পৰিছে।
হয়, হয়, হয়। আহ, জলবায়ুৰ যি পৰিৱৰ্তন, ইয়াৰ প্ৰভাৱ জলবায়ু পৰিৱৰ্তন হৈছে, আজি আজিৰ বিশ্বৰ অন্যতম আহ', ডাঙৰ ডাঙৰ সমস্যা, সেই হয়, পৰিৱৰ্তন
হয়, হয়, হয়। বায়ুমণ্ডলৰ যি সেউজগৃহ গেছৰ পৰিমণ বৃদ্ধি পোৱাৰ ফলত পৃথিৱীৰ অ', গড় উচ্নটা বৃদ্ধি পাই আহিছে, হয়, হয়, ইয়াকে আচলতে অ', গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত আমাৰ যথেষ্ট পৰিমাণৰ সাগৰ পানী বৃদ্ধি হৈছে, বৰফ গল গলাৰ ফলত তাৰ ফলত আমাৰ সাগৰৰ পানী পৰিমাণ বাঢ়িছে এইটো এটা বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। আমাৰ বিশ্ব হয় ইয়াৰ সাগৰ পৃষ্টৰ উৎসানৰ লগতে তোমাৰ, ইয়াত, আ বান। বানপানী হোৱা দেখা গৈছে, খৰাং বৃদ্ধি পাইছে, ঋতু চক্ৰ পৰিৱৰ্তন। কৃষি কৃষি আ উৎপাদনত আমি ব্যৰ্থ হৈ গৈছোঁ, নিশ্চয়, নিশ্চয়। বহু ইয়াৰ ফলত আঁচলতে বহু যুগৰ বিলুপ্তিও ঘটিছে। আমি আচলতে আ আমি পৰিৱেশ যি ভাৰসাম্য, তাৰ সেই ৰক্ষাৰ ক্ষেত্ৰত আমি
নিশ্চয়, নিশ্চয় আমি যিমান পাৰো সিমান আঁচলতে আ গছ ৰোপণ কৰিবলৈ আমি চেষ্টা কৰিব লাগে, অ আমি
গছ পুলি কটা, মানে আঁচলতে গছ কটাটো আমি কমাব লাগে। অ', আমি আৰু এই যান বাহনৰ চলাচলৰ পৰিমাণটো কমাব লাগে। হয়, হয়।
আচলতে মই ভাবোঁ, এই ক্ষেত তত আমাৰ চৰকাৰখন, আমাৰ সেই চৰকাৰখন নিশ্চয় সজাগ হ'ব লাগে। হয়, যিহেতু আমাৰ চৰকাৰৰ ওপৰতে তোমাৰ সেই গোটেই মানুহখিনি নিৰ্ভৰশল হৈ আছে। যিহে এইটো চৰকাৰে ইয়াৰ ওপৰত দেখা গৈছে। বিভি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা লোৱা হৈছে, হয়। হয়, কিন্তু ইয়াতকৈও আৰু উন্নত ব্যৱস্থা লোৱাটোৰ প্ৰয়োজন বুলি মই ভাবোঁ। হয় ' আচলতে আশা কৰিছো আজি আমাৰ বাৰ্তালাপ লাভৰ পৰা আমি নিশ্চয় অ', বহুত উপনীত হ'ব পাৰিছোঁ, আৰু বাৰ্তালাভৰ ফলত আম আমি বহুত নজনা কথা আমি জানিবলৈ সক্ষম হৈছোঁ। হয়, তাৰ লগত
লগতে আশা কৰো আপুনিও আমাৰ সৈতে কথা পাতি নিশ্চয় আনন্দিত হৈছোঁ, হয় হয় হয় নিশ্চয়, মইও আনন্দিত হৈছোঁ। হয় ' আশা কৰোঁ আজি বাৰ্তা লাপৰ পৰা আপুনি সন্তুষ্ট হৈছে। যথেষ্ট, যথেষ্ট, অ ধন্যবাদ।